অঁ কি কৰি আছা।
এই অকমান পিঠা বনাই আছিলো।
কি পিঠা
এই ফালা চাপেৰি পিঠা বুলি যে কয়-
অঁ হাজাৰমুখী।
অঁ আমি আৰু শলা চাপেৰি বুলি কওঁ।
অঁ মানে প্ৰত্যেকৰে কথা বেলেগ বেলেগ কিছুমানে হাজাৰমুখী বুলি কয় এই ফুট ফুট- এতিয়া যে ওলাই সেইবিলাক কে তাৰ মানে মুখ মুখৰ দৰে যে হাজাৰখন মুখৰ দৰে হয় সেইকাৰণে কিছুমানে হাজাৰ- হজাৰমুখী বুলি কয় আৰু কিছুমানে খলা চাপাৰী- বিৃদ্ধক বৃদ্ধি নাম কব পাৰি অকল- অকল সেয়াইে না আৰু কিবা বেলেগকিঠাও বনাবি
নাই নাই আৰু বেলেগ পিঠা বনোৱা নাই গধূলি বনাম বুলি ভাবিছোঁই এতিয়া নবনাও আৰু এতিয়া আৰু লাহে লাহে ভাত বনাবাই হ'ব। মানে গুলি কিনে থৈ দিছিলো তেল পিঠা বনাম আৰু-
অঁ এতিয়া ভাতৰৰ যোগাৰ কি কি কৰিবা? পি কি দান।
তাতৰ আজি তাৰমানানে মাহৰ দালি বনাম-
অঁ অঁ -
আৰু কঠলৰ গুটি আছে যে কঠলৰ গুটি সাত দিন-
অঁ অঁ-
বেঙেনা আছে বেঙেনা ভাজিম বেচন এদি ভাত কেৰেলা- পূৰ্ব নাম-
অঁ, আহ ঠিকে আছে হব আহ এইবিলাক নিদামিছে
সি মাছ মাংস খাই থাকিব নোৱাৰি।
অ নখোৱাই ভাল মছলাটো বেছি অপকাৰহে কৰে। নিৰামিষটো ভাল যিমান খোৱা একো নহয়, মুখৰ জুতিৰ কাৰণেহে খোৱা যায়, জিভাখনেহে বিচাৰে পেটে নিবিচাৰে না।
নিবিচাৰে।
খাব লাগে সেনেকে, পিছে মইও আজি ভা তৰ যোগাৰটো এতিয়া কৰা নাই কৰিম বুলি ভাবিছো। এ মানে এ মই আৰু কি বনাম আৰু দালি বনাম মচুৰ দাইল মুগ দাইল মিক্স কৰি বনাম, লাওৰ আগ ভাজিম তাতে কঁঠালৰ গুটি দিম তাৰপিছত অ এনেকে আৰু অকনমান লেচেৰা লেচেৰাও আছে। সেইটোও বেলেগকে ভাজিম বুলি ভাবিছো। চাও কি বনাও এনেকে মানে বস্তু খিনি যোগাৰ আছে। খালি আগুৱে যোৱা নাই বনোৱাৰ কাৰণে ইচ্ছা যোৱা নাই গৰমৰ কাৰণে।
ৰান্ধনী বিলাকৰ বৰ দিগ দাৰ ন, কি বনাম কি নবনাম এনেকুৱা লাগে।
এ এলাহ লাগি থাকে গৰমৰ কাৰণে। কিন্তু যোৱাৰ পিছত আৰু বনাব পাৰি আৰু। প্ৰথমতে অলপমান এলাহ লাগি থাকে এ সেইটোয়ে আ ৰু তাৰপিছত আৰু এ হেৰি আছে নেমু আছে ভাতৰ লগত নেমু টেঙাটো ল'ম।
অ নেমু টেঙাৰ মানে আচাৰ বনাই থৈ দিব লাগে। এতিয়া গৰমৰ দিনত খোৱাত ভাল। এই গুল নেমুটো গুল নেমুটো মানে ভালদৰে ধুই ধুই কিনে অকণমান ৰ'দত দিব লাগে, তাৰ পানীটো শুকোৱাৰ কাৰণে। তাৰপিছত সেই নেমুটো আনি অকণমান অকণমান কাটি মাজে মাজে কাটি মানে আইনাৰ বটল এটাত ভৰাই থব লাগে। তাতে অ নিম অকল মছলা একো দিব নালাগে অকল নিমখ। নিমখ দিব লাগে কেইদিন মানৰ পিছত চাব এনেকুৱা লাগে যেন মচলা দিছে তেল দি ছে তেনেকুৱা লাগে।
অঁ নেমু গুল নেমুটো। গুল নমুটো বেছি তাৰ মানে কেঁচাটোত সোৱাদ নুঠে, একদম সম পূৰ্ণ যেতিয়া পকা হালধিয়াৰ দৰে হয়, সেইটোহে বেছি আ চাৰৰ কাৰণে প্ৰয়োজন। কেঁচাটো ৰ'দত দি পকালে সিমান টেষ্টি নুঠে। একদম পুৰা গছতে প
নহয় ৰ'দত দি পকাব নালাগে। তাৰ মানে নেমুটো ধুই কেনে ৰ'দত দিব লাগে।
অ অ বুজিছো কিন্তু তাৰ মানে টেষ্টিটো কিহত বেছি সেইটোৰ কথা কৈ আছো, মানে গুল নেমুটো পূৰা পূৰঠ হব লাগব একদম হালধীয়া হোৱা, সেইটোত বেছি টেষ্টি আৰু সেইটোৰ পৰা এটা তেল ওলাই, তেল ওলাই। আপনা আপুনি যেতিয়া নিমখত জিকে থবা, তেতিয়া আপনা আপুনি এটা ওপৰত তেল উঠে।
অঁ
তো সেইটো বস্তু ভাতৰ লগত খালেও ভাল, আৰু বমি কৰিলে বমি কৰিলেও যদি অকন আঁ খাই ভাল লাগে। গে আৰু গুটিটো যে গুটিটো অ উপ উপকাৰী কাৰণ গুট টিটো তিতি তিতি নহয় আ কি অলপ তিতা-তিতা লাগে না। গুটিটো চোবাই চোবাই খালে সেইটোও বেছ উপকাৰী, এনেকে মানে গৰমত নেমুটো খোৱাটো দৰকাৰ শৰীৰৰ
অঁ আৰু মানে চৰবত, চৰবত কেইটাত অলপ পদিনা
অঁ
পদিনা পাত কেইটামান দিলে তেতিয়া মানে ঠাণ্ডা পৰি থাকে।
অঁ, ঠাণ্ডা পৰি থাক
অঁ, এনেইতো দালিচালিৰ লগত খাবই লাগে।
অঁ, এই মোৰ ল'ৰাটোকে বহুত নিমুটেঙা লাগে সি প প্ৰত্যেক দিনাই তাক নেমু টেঙা লাগে, নেমু টেঙা যদি সি না পায় ভাতত খাব, মানে সেয়াৰ অকনমান মানে সি খং টাইপৰ হয়, মানে লাগিবৈয়ে আৰু। এই কালি বজ, কালি বজাৰত গৈছিলোঁ আনিছোঁ কিনি এ তিয়া চিন্তা নাই, ই বে বেলেগ নাখায় মানে ভাতৰ লগত সিয়াক নেমুটেঙা আৰু তিয়হৰ চাটনি, এই দুবিধ হলে আ সিৰ মানে আৰু সিৰ মজা সি বেলেগ খাদ্য নিবিচাৰে সি এইখিনিয়ে সিয়াৰ প্ৰিয়। এই বাকী চাহ চব্জি সি খাব নিবিচাৰে। এই অকল মই হে খাব লাগে।
অঁ, তেনে দিগদাৰ এটা মানুহৰ কাৰণে বনাবৰ কাৰণে।
এটা মানুহৰ কাৰণে খুবেই দিগ তাৰ কাৰণ ইচ্ছা নাযায় এই কিনো বনাম কিনো খাম থাকিলেও ইচ্ছা নাযায়। কেতিয়াবা বা পচি যায় তৰকাৰী গিলাসেন, পচি গ'লেও আৰু পেলনি যায়। পেলনি গলে পইচা বিলাক বৰবাদ হয় এই সেনেকুৱা আৰু, সেইকাৰণে কেতিয়াবা কমকে আনি কমকে বনাই খাওঁ।
অঁ ন কালি মই অঁ, কালি মই মানে মোবাইল চাওঁতে মানে এই এজন মানে ডাক্তৰে হয়। কি ধুনীয়া সাক্ষাৎকাৰ দিছে তাৰমানে, বাচ্ছাৰ কথা কৈছে, মানে বা চ্ছা বিলাকক মানে ছয় মাহৰ পৰা বোলে মানে মানুহ মানে সেই লঠুৰি যি খুৱাই লঠুৰি চেলেক এইবিলাক নেচ এইবিলাক খোৱাব নালাগে বোলে ছয় মাহৰ পৰা। তাৰমানানে ঘৰত অঁ ঘৰত যি থাকে আৰু ভাত আমিতো ভাত খাওঁ দালি চবজি যি আছে মাছ। মাংস অলপ হলিবলে মানে খুৱাব লাগে বাচ্ছাবলাকক, তে এতিয়া বাচ্ছা বিলাকে জিভাত তাৰমানে সেইটো খাদ্য খাবৰ কাৰণে মন কৰে আৰু, সেইটো খাদ্যৰ জু জুতিটো মানে লাগি যায় আৰু। সেইকাৰণে বাচ্ছাবলাকৰ ছয় মাহৰ পৰা সেইবিলাক খুৱাব লাগে, ইহঁতক মানে ডাঙৰে খালেও সিহঁতকো মানে অলপ চলপ খুৱাই দিলে ইমানতো নাখায় অলপ খুৱাই দিলে। তেতিয়া সিহঁতে ডাঙৰ হ'লে সেইটো খাব বিচাৰে আৰু কিন্তু, আমাৰ কিছুমান মাকবিলাকে ভুল কৰে কি সিহঁতক লঠৰি খুৱায়। চেৰেলেক খুৱায় এইবিলাক খোৱাই কিনে সিহঁতৰ যি মানে জুতিটো মানে সেইটোৰ প্ৰতি আকৰ্ষণ কৰে।
অ', অ'।
সেইকাৰণে মানে ল'ৰা মানে ডাক্তৰটো কৈছে আৰু। চলিবিলাক ডাঙৰ হ'লে সেইকাৰণে, ভাত খাব নোখোজে।
নহয়, সেইটো ডক্টৰটো কোৱা কথা টো হয়, কিন্তু আৰু কিছুমান ডক্তৰে আৰু এডভাৰ্টাইজমেন্ট দেই। মানে কেনেকুৱা মানে বাচ্ছা তাৰ মানে অ', এক বছৰ নোহোৱালৈকে তাৰমানে মাকৰ গাখিৰে খাই থাকিব লাগিব। ছয়মাহটো খায়েই ছয়মাহটো গাখীৰ সম্পূৰ্ণ খুৱাবই লাগিব, তাক পানী একটোপো খুৱাব নোৱাৰা। কিন্তু ছয়মাহ হোৱাৰ পিছত ইয়াক অকণমান তাৰমানে চেৰেলেক্সৰ দৰে বস্তু, পনীয়া জাতীয় বস্তু খুৱাব লাগে। গোটা জাতীয় বস্তু খোৱালে হাঁহতৰ তাৰমানে উম, সিহঁতৰ হেৰিবিলাখান লিভাৰৰ ফাংচন কিডনীৰ ফাংচনবিলাকান তাৰমানে অলপ কমজুৰি হৈ থাকে, যিমানে বয়স বাঢ়িব সিমানে সিহঁতৰ পা-পাচন তন-তন্দ্ৰ বিলাসান তাৰ মানে মজবুত হয়, এতিয়া সৰু বাচ্ছা এটাক আমি মাছ খালো, মাছ খাওঁতে সিহঁতৰ গলত কিবা কাৰণত যদি কাঁইটডাল বাজি যায়।
ন' মাছতো তেনেকৈ দিব নালাগে নহয়, মাছতো একদম মাছ চবজি যি আছে চব মিক্সিত মাৰি কিনে মানে পানীয়া কৰি খুৱাব লাগে।
অ', কিন্তু তাৰমানে কেতিয়াবা কিছুমান ক্ষেত্ৰত কিছুমান ডকক্তটৰে কয়, মানে ড ক্টৰৰো ভাগ আছে মানে চবেই প্ৰত্যেকে আজিকালি প্ৰত্য়েকে প্ৰত্যেকৰ বেলেগ বেলেগ কথা না নহয় বেলেগৰ ডক্টৰৰ কথাহে কৈছোঁ। মানে কিছুমানে আৰু সেনেকুৱাকে কয়। এতিয়া ডক্তৰৰ হ'লেই ক্ষতি আমি কাৰ নো কিমানটা কথা শুনিম। গতিকে আমি পাৰা পৰিশ্ৰমত তাৰমানে এটাই সিদ্ধান্ত ছয়মাহ হোৱাৰ পিছত তাৰমানে অলপ খিচিৰি জাতীয়ৰ দৰে পনীয়া যেন সিহঁতৰ গলত লাগি নধৰে। সিহঁতৰ সৰু নলী বিলাক খান কোমল হৈ আছে না, সিহঁতৰ মাংস পেশী বিলা খান। যেন সিহঁতৰ গলত ডিঙিত লাগি নধৰে, তেনেকুৱা ধৰণৰ বস্তু খোৱাব লাগে। মাংসটো খোৱাবৰ বেছি প্ৰয়োজন নাই কাৰণ, মাংসটোততো মছলা থাকে। মাংসটো খোৱালে সোনকালে এই সৰু বাচ্ছাবিলাখনক মাংস খোৱালে সোনকালে লিভাৰ নষ্ট হয়। তাৰ মাংসটো বহুত উপকাৰী নহয়, মাছতটো হয়, মাছটোত তাৰ মানে হাইট কেলেৰী বহুত বেছি থাকে হাই কেলেৰীটো থাকে কাৰণে অলপমান ইয়াৰ মানে স্বাস্থ্যটো উন্নত হোৱাৰ কাৰণত তাৰ মানে সেই বস্তুটো খাব পাৰি কিন্তু, মাংসটো এই মানে লিভাৰেই নষ্ট কৰে, আমিও যে খাওঁ ডাঙৰ মানুহে যে খাওঁ, আমি মাংস নাখালেই ভাল কাৰণ, কিডনী লিভাৰ এইবিলাকখান তাৰমানে মাংসৰ পৰাই আজিকালি বহুত ধৰণৰ বেমাৰ হয়, কাৰণ কোনটো বস্তু ভেজাল নাই। মাংস হ'লেও তোন মানে তাক কিবা নহয় কিবা এটা ভেজাল আছেই।
অ' সেইটো হয়
হেল্ল', হেল্ল' হেল্ল', অ', অকমান নেটৱৰ্কৰ প্ৰব্লেম হ'ল
অ', অ, এই দূৰৰ যে, সেই
অ, অ, হয়েই অলপ তাৰমানে, কেতিয়াবা হৈ যায়। মিষ্টেক, উপায় নাই, এই
অ'
এ কি কৈ আছিলোঁ, পাহৰি গলো, অ', এই মাংস, অ' মানে ডাঙৰে মাংস খালে তাৰ মানে অলপ, মানে হেৰি হয় আৰু লিভাৰবিলাখনৰ সেই হয় অলপ, সেইকাৰণে মছলা নোহোৱাকৈ খালে ভাল আৰু। বা মাংসটো খুব পাৰিলে কমে খাব লাগে। মানে এ মাছটো খালে এক কো নহয়, কাৰণ মাছ তাততোতো কেলেৰীটো বেছি থাকে না সৰু বাচ্ছাক, সৰু বাচ্ছাক বেছি কৰি মাছৰ জোল খোৱালে তাৰ মানে কাঁইট নোহোৱা মাছ মাছ খোৱাব লাগে, যেনে শিঙি মাছ, মাগুৰ মাছ, কুচিয়া এইবিলাখন খুৱাব লাগে, এইবিলাখন খুৱাব লাগে সৰু বাচ্ছাৰ কাৰণে প্ৰধান উপকাৰী হ'ল তাৰ মানে এই তিনি জাত বস্তু, মানে মাছ। কিন্তু ডাঙৰ মাছ হ'লে সিহঁতৰ ডাঙৰ মাছত, ডাঙৰ কাঁইত থাকে বা কেতিয়াবা কাঁইটডাল একো নহয়, আমি কিবা কাৰণত আমি চকুৰে অলপ কম দেখি কেনে বা কিবা কাৰণত অকস্মাত কাঁট কাঁইট ডাল ৰৈও যাব পাৰে, আমিতো গমেই নাপ পাম না, আমি মানু্হ না গতিকে সেইকাৰণে সেই ডাঙৰ মাছটো নোখোৱাই এই তিনিটা মাছ খোৱাব লাগে। তেতিয়াহ'লে বেছি ভাল। মাংসটোৰ প্ৰয়োজন নাই, মাংসটো লিভাৰেই নষ্ট কৰে, বাচ্ছা হওক, ডাঙৰ হওক। মাছটোহে বেছি দৰকাৰী।
কিন্তু আগৰ দিনত বিলাকতো এই খুৱাইছিল, উহা চাউলৰ গুৰা
আগৰ দিনৰ মানুহে কিন্তু এইটোৱে খুৱাই ছিল, সিহঁতে উহা চাউলৰ
এইবিলাকতো চেৰেলেক, এইবিলাক নেষ্টাম, এইবিলাক ওলোৱা নাছিল।
অ, অহ, অহ, আগৰ দিনৰ মানুহ বিলাকখন বেষ্ট।
নহয় আগৰ দিনত মানে গুৰা মানে কি, ভাতো খুৱাইছিল। সৰুৰ পৰা ভাত খোৱাই, আমি কিছুমানক দেখা পাওঁ মানে ডাঙৰে যেনেকৈ বহে, মানে বাচ্ছাকো তেনেকে ওচৰতে লয়।
আজিকালি যিমানে যত্ন কৰা যায়, সিমানে বাচ্ছাটো কমজোৰ হৈ যায়। বাচ্ছাই নিজে হাতেৰে খালেহে সিহঁতৰ গাত লাগে, কিন্তু আজিকালি বাচ্ছা, খোৱা